হেল্ল', অ, কি কৰি আছে?
মই এইয়া আছ উম, ভাত কেইটামান খাই পেলাই তামোল এখন খাই তোমাৰ এইটো তাঁতত বহিচিলোগে।
অ', অ', তাত কি তাত লগাই থৈছে?
তাত গামোচা।
অ, কেইখন লগালে গামোচা?
গামোচা বিছখন।
অ, ডাঙৰ ফুল বাচিছা না?
অকমান ডাঙৰ ফুলেই হ'ব হেই মানে মাজতো ডিজাইন দিব লগীয়া হৈছে।
অ, কি খং খাং শব্দ দি আছে সেইবোৰ?
এই হেৰি এইটো কি এ কাহী বাতি কেইটামান আছিলে বাহিৰত লৈ আহিছোগে।
তাৰ পা সেই ত' আকৌ-আকৌ আপোনালোকৰ ওচৰ তাঁত বাতি কৰিছে বুলি শুনিছিলোঁ তাত মোক জলাইছে নেকি?
তাকেহে তাঁতখন মোক উলোৱা নাইকিয়া এতিয়া মোবাইল টো লৈ পেলাই ঘূৰি ফুৰিছে নহয়।
অ',
তাৰ পিছত এই ফালা মাত মাতিছিলে যে এতিয়া যাবি নে নাযা সুধিবলৈ আহিছে।
অ, ৰ'দ দিওতেনে তাঁতখন মোকলাই লব লাগিছিলে আজি কাইলৈ বা আকৌ আপোনালোকক কি বিহু দেখুৱাই।
সেইটোৱে কালিলৈ আকৌ হেৰিও আছে নহয় সাতো লাগিব যে।
অ', অ', আজিয়ে মোকলাবলৈ কওক খাব সময়ত আপোনালোকে খাই-খা-খালেগেই হ'ল ক'বাত খাব কিবা ভাত খাবলৈ মাতিছে যদি।
সেইটোকে কৈছোঁ।
উম, তাপা বাদ বাকী হেই ঘৰত চবৰে ভাল নহয়?
ভাল-ভাল-ভাল এ দাদাহে ভাল নহয় অ, দাদা হেই এ আজি ঘৰতে আছে যে।
অ',
মন চনবোৰ বেয়া।
কেলে বা?
এ কামলৈ যাবলৈ নাপালে মনটো বেয়া লাগে অ,
অ, সেইটো
এ সদায় কাম বন কৰি ধৰা আমনি লাগে অ, এতিয়া চাহ দিলো ৰাতিপুৱা পুৱা ভাত দিলো খাই বৈ অকনমান জীয়ালে জীয়াই মেলি তোমাৰ এতিয়া আকৌ মই বোলো ভাত কেইটামান দিওঁ খাই বৈ কৈছে আজৰি হৈ থাকোঁচোন মাতিবও পাৰে কামৰ জেগালে। তেনেকে বুলি কৈছে ভাতকেইটা দিছো
অ',
আমাৰো এই খাই বৈ আজৰি হৈছো কঠীয়া পাৰিলে নে নাই আপোনালোকৰ?
কঠীয়া পাৰিলে আজি বতৰতো বহুত বেয়া নহয় বৰষুণে পালে নহয় বৰষু ষুণে আজি মানে কঠীয়া খিনি খুন্দি পেলাব যেন পাইছো আৰু দেই। দুুমাই পেলাব নেকে মই তাকে কৈছো নহয় হেৰি দি থৈ আহিলেগে বাৰু পানী সোমাই থৈ আহি লেগে।
অ-অ! পানী সোমোৱাই দিলে মানে কঠীয়া থুপি পেলাব নোৱাৰে তাৰমানে?
অঁ! থোপা পেলাব নোৱাৰে তেতিয়া আৰু এই বৰষুণ পৰিলেহে হেৰি থোপাই পেলাই। ল'ৰাটো ভালে আছে নে? মোৰ ল'ৰাটো ভালে আছে নে?
ল'ৰাটো আছে ঠিকে আছে। ল'ৰাটোৱে এই হেৰি উম খুৰাকে ঘৰলে গ'ল গৈয়েই ওলাই পাইছেহি হে বেছি দেৰি হোৱা নাই।
অঁ! ল'ৰাটোৱ হেৰি আকৌ
উম।
ল'ৰাটো মনত পৰি থাকে আকৌ ল'ৰাটোৱে অকমান আহে যে।
তাকেহে বহু দিন যাবলৈও পোৱা নাই সেইফালে। সময়ে মিলাব নোৱাৰা হৈছো দেখোন। কাম মানে কাপোচ নুফু-নুফু সময়ে মিলাব পৰা নাই মই কাপোৰ চিলাইছো। কিবা এইবোৰ ঢেৰ কাম গম পাইছে নে?
অঁ!
এই আমাৰ হেৰি কি বুলি
কাপোৰ কানি বিলাক চিলাই হ'ল নে?
অঁ! কাপোৰ নাই নহয় চিলাই হোৱাই নাই বহু বহুত আছে কাপোৰ চিলাবলে। চিলাবলে দেখোন মেচিনত বহি বহিবলে মন নাযায় গৰম যিটো।
এ ঘূৰি ফুৰো তেনে যায় চাগে তোমাৰ?
নাই-নাই, মোৰ ঘূৰি ফুৰোতে নাযায়, ঘূৰি ঘূৰাতো ঘূৰিছো বাৰু ইফাল সিফালে একদম বিভিন্ন কামত ঘুৰি ফুৰিবলগীয়া হৈছে নহয় ব্যস্ত মানুহ নহয় জানো।
অ! ইমান তোমাৰ দায়িত্ব বেছি সঁচাকে দেই গোটৰ কাম বিলাকো কৰিব লাগে আৰু।
মোৰ হেৰি চবফালে মেনেজ কৰিব লাগে। এই বোলে গোটৰ, এইফালে বোলে এই হেৰিয়ৰ নামঘৰৰ এইবিলাক চব কিমান মেনেজ কৰিম বাৰু।
অঁ! নহয় তোমালোকৰ যে আজি যে যোগ দিৱস আছিলে।
অঁ!
যোগ দিৱসলে গৈছিলা নে নাই?
কেলে নাযাম বাৰু। সেইটো তাৰ পৰা আহিছোঁ হে আহি পেলি ওচৰৰ মানুহ এ ঘৰত খানা পাতিছে তাত পাচলি খাতি কৰিলোঁ।
অঁ!
উম! সেই সেইটোৱেই আকৌ যোগ দিৱসলে গ'লোঁ। আপোনালোক গ'ল নাই?
এ, গ'লোঁ আমাৰনো কি ক'বা, আজি যোগ দিৱসত তোমাৰ মাইকী মানুহে যি বিয়া কৰিছে নহয় বিয়াম দেখি মই মানে হাঁহিত থাকিব নোৱাৰা হৈছোঁ নহয়। কৈছোঁ আৰু দেই, তহঁতে-তহঁতে কিন্তু
আপুনি ইমান হাঁহিছে নে, ব্যায়াম কৰিবই লাগিব। মাইকী মানুহে ব্যায়াম কৰিলে স্বাস্থ্যৰ কাৰণে ভাল। মাইকী মানুহে ঘৰত বহি-বহি গেন্ধালা হৈছে দেখিয়ে মাও এই চৰকাৰে এইটো উলিয়াইছে, ভাল পদক্ষেপ লৈছে। ভাত, পানী কিহেৰে খালে?
ভাত সেই দালি বনালোঁ, আকৌ চেনি কচু থাৰি যে
অঁ!
ঠাৰী লগত আলুগুটি দি ভাজিলোঁ, তেনেকে অকমান জ্বলা দি।
সেইটো যে বহুত ভাল লাগে, হেৰি যে নো
অ', এদা নহও, অকণ দি। অ', এদা নুহ, অকণ দি দিছিলোঁ আজি বহুত ধুনীয়া লাগিলে খাই। মই আকৌ হেৰি নেখালোঁ। এই মানুহ এঘৰত ভাত খাবলৈ মাতিছে যে, তাৰপিছত কি হ'ল , এই গাখীৰ অকণ, জলপান খোৱা দি কেইটামান খাই থও।
অ'।
তেনেকে বুলি ভাবি পেলাই হয়, গাখীৰ অকণনি খালোঁ মই।
অ', মই আজি ভাত খোৱাই নাই, মই একেবাৰে খাম বুলিয়েই আবেলি পাছবেলাকে খাম আৰু। আজি দেখোন খাবলৈ মন যোৱা নাই, ভোকে লগা নাই। পিঠা এটা, চাহ খালোঁ।
অ'।
চাহ খাই মেলি
মাইকী মানুহবিলাকে পিল পিল, পাল পালকে এজনী দুজনীকে গোট খাইহি আৰু। খাই লৈ ধুনীয়াকৈ তাই আম এসোপা কুটি খাঁও। দুপৰীয়া। আৰু কি কৰিবা নো আৰু, এনেকে কটাও আৰু দিনটো।
আপোনালোকৰ আম লাগিছে তেতিয়াহ'লে?
এ, আমাৰ আম মানে এতিয়া এই তিনিজোপা আম এদায় হ'লহি আৰু। আকৌ এই আৰু এজোপা আছে, শেহতীয়াকে।
উম।
তাকে আহিবাচোন খাবলৈ বাৰু, সেইজোপা খাবলৈ বৰ ধুনীয়া আকৌ, শেহতীয়াকৈ হয় থাকে নহয়, থপা থপি হয়, মানুহে খাবলৈ নোপোৱা লেখীয়া হৈ যায়গে মানে আৰু।
অ', তেতিয়া বাৰু যাব যাব লাগিব, যাব লাগিব। একে কেতিয়া পকে হেৰি খবৰটো দিবচোন, তেতিয়াই যাম এনেই ইমান দূৰ বাট গাড়ী, চাড়ী লৈ হেৰি কৰি এনেই যামগে নে, আম খোৱা টাইমতে যাম আৰু একেবাৰে।
অ', অ' কঁঠাল চঠাল ওলাইছেনে সেইফালে?
নাই নহয়, এদিন ওলাইছিলে, এটা খালোঁ। তাৰ বাদ বাকী এতিয়ালৈকে খবৰ খাতি নাই কঁঠালৰ।
অ', আমাৰ আকৌ আছে কঁঠালবোৰ। এইবাৰ কঁঠাল খোৱাই নাই, এই কঁঠাল গুটিয়ে মচুৰ দালিত যে গোল নেমু দি বনাই, ইমান ধুনীয়া লাগে নে।
উম, আপোনালোকৰ গোল নেমু এজোপা আছিলে নহয়, এইবাৰ লাগিছে নে নাই, নে মৰিলে?
আছে আছে, লাগিছে কেইটামান লাগিছে। তাকে এতিয়া কলিতে ছিঙিবলৈ নাই দিয়া আৰু অকণমান বোলো ডাঙৰ হওঁক।
অ', নিদিব নিদিব, কলিতে ছিঙি পেলালে কিডাল হ'ব আৰু।
নহয়, এতিয়া চেনটো ভাল লাগে, চেনটোতে খাওঁ খাওঁ লাগে, কিন্তু ৰস ফস নাই নহয়।
উম।
এদিন এজনে এটা চিঙি আনি দিলে বাৰু সেইটোকে কাটি চাৰিটা এচিত এচিত খালো হয়।
অ', যাত্ৰা কৰিলে আৰু।
যাত্ৰাটো কৰি থৈছো অ'।
উম, উম ভালে হ'ল দিয়ক। এতিয়া আজি দাদা ঘৰতে থাকিল। আজি দাদা ঘৰতে থাকিলে তেতিয়াহ'লে।
দাদা আজি ঘৰতে আছে অ'।
আহিবচোন এদিন দাদাক লৈ এপাক। স্কুটি আছে আপোনালোকৰ আহিব পাৰে, আমাৰ নাই সুবিধাৰ কাৰণে যাব নোৱাৰো।
ই আ, আমাৰ দাদা ঘৰতে নাথাকে মই যাবলে, এতিয়া তাকে এদিন কৈ চাম বাাৰু। কৈ কাম কৰি আনিলেহে তেল ভৰাবলে হ'ব।
উম ঘূয়ে ফুৰা দেখোঁ দেখোন এত ইফালে সিফালে যোৱা দেখিছোয়ে।
অ'। তোমাৰ মালিক আছে নে নাই।
আছে আছে বিচনাতে পৰি আছে ঢেল খাই।
অ'।
ওচৰৰ মানুহ ঘৰত সেই কাম আছিলে হে কি খানা আছে যে তাৰ পা সেই বজাৰ পা মাছ আনিলেগে এ তাৰপা আনি মেলি দি থৈ
অ'।
এই আ আহি ঘৰত অকন বিচনাতে বোলে পও।
অ', অ, তো হেৰি নহয় তোমালোকৰ ছোৱালীজনী এইবাৰ পৰীক্ষা দিব।
মেট্ৰিক দিব বুলি ভাবিছো আউ জানো কি কৰিছে আউ পঢ়া শুনা।
অ', তাই হেৰি এ এনে পঢ়া শুনা ভালেই নহয় আউ।
বৰ ভাল নহয় কোনো পঢ়ি-পঢ়িবলে চুন মনেই নকয়।
টিউশচন চিউশচন দিয়া হৈছে নাই।
টিউচন মাজে মাজে দি থকা হছে বাউ।
অ', অ, ঘৰ মা ঠিকে আছে।
ঠিকে আছে অ', দেউতাও ঠিকে আছে।
অ', অ, অ তা বাহত আছিলেহি নহয় বাহত গ'লগে নেকি।
বাহত আছে বাহ বা আছে বা এই আহাৰ শাওন মানতহে যাব নেকি। কি ভিনন্দু এই শ্বিলঙত থাকে উম তাৰপা তালে যাব শাওন মানতহে যাব।
অ', সউ ভণ্টি গ'লগে।
সউ ভণ্টি গ'ল অ'।
অ', এতিয়া তাইয়ো তাতে এনেই থকাহে নে না কিবা কিবি কৰি থাকে।
এনেই থাকে এনে ৰুমতে থাকে এত সিহঁতৰ হেৰি আকৌ ফেমিলি থাকিবই লাগে যে দেখ খাব লাগে যে।
অ', অ'। নহয় তাইও কিবা কিবি এটা আকৌ কৰি মেলি থাকিলে তেনেকে তাইও ৰ চলি থাকিবলে। কেলে নো বা হেট দৰমৰা ঢে ধেৰ পাই নহয়।
ধে ধেৰ পায় ইমান দিগদাৰ নাই
অ', ইয়াত কষ্ট পাই বুলিয়েই লৈ গৈছে।
ল গৈছে নহয় মানে কষ্ট পায় বুলি নহয় ফেমেলি দেখাব লাগে। একেলেগে থকা। সেইকাৰণে লৈ গৈছে ইয়াতো কষ্ট নাই ইয়াতে শাহুৱেকে শহুৱেকেহে খোৱাৰ কৰা মেলা খোৱা তিনটাই নন্দেকজনী বিয়াই দিলে
অ মাজু ভান মাজু ভণ্টি মাজু ভন্টি কেনেকুৱা কাৰ হব
মাজু ভন্টি ভালেই তাই শিৱসাগৰতহে
অ সিহঁতি অহা নাই এতিয়া
সিহঁতে না অহা অহা কথা আছে উম আহিব কোনোবা এই কেইদিনতে চাগে আহিব নেকি অ
অ চাকৰিটো হল নে নাই বাউ
চাকইটো নহলে নহয় ইয়াত ইয়াত যিটো আছিলে সেইটো নহলে নহলে মানে আধাতে এৰি থৈ গুচি গ'ল।
কেলে?
সেই, তাৰপা, তাৰপা হেৰি এ মাছ ওচৰৰ বোৱাৰী এজনী মাছ আনিছে নাই সুধিছে বোলো আছে মাছ আনিছে।
অ অ।
তাৰাপা বাদ বাকী ভাল আৰু,
ভাল আউ ভাল আউ।
উম ঠিক আছে তেতিয়াহ'লে দিয়ক।
অ অ থিক আছে দে কেতিয়াবা ফোন চোন এটা কৰিবাচোন।
অ কৰিম কৰিম আপুনিও কৰিব এতিয়া নাম্বাৰটো পাইছো নহয় আৰু কৰিব লাগিব মোৰ নাম্বাৰ নাছিলে আক।
উঅ মই তোমাৰ সেই মেছেজ এটা কৰি দিয়া তেনেই হয় দেখোন তেতিয়া তুমি, ক'ব লাগিছিলে আকৌ মোক মেছেজ এটা কৰি পেলাই দি দিলো হেতেন নাম্বাৰটো কাৰ পৰা ল'লা বাৰু,
এই ওচৰৰ বোৱাৰী এজনীৰ পৰা ললো, এতিয়া কৰিম আৰু ঠিক আছে দিয়ক।
অ অ অ